অ' কি? শুনিছো শুনিছো। কি কৰিছে?
অ' মাতটো মই একো নাইকিয়া হৈ গ'ল। মই বোলো না-নালাগিলে নেকি বোলো। অ', ঠিকে আছে দিয়া। উম। এই নেটৰ প্ৰ'ব্লেম হৈছে দিয়া। চবতে হৈছে, জিঅ'টো আজি কালি বেয়াই হৈছে। এ মই এইমাত্ৰ ভাত কেইটা খাই
অ'।
এই মাত্ৰ বহিছো মানে।
অ', অ'।
উম।
আমি খালো বাৰু।
খালা, কিহেৰে খালা?
এ হেৰি এইটো কি বুলি কয়, সৰু এই ৰঙা বাদামী আলুটো যে।
উম।
সেইটো ভাজি তাৰপিছত আকৌ হেৰি এইটো কি বুলি কয় পটল ভাজি আৰু দালিত লাউ দিছো সেয়া ভাত।
অ' ঠিকে আছে বাৰু।
এতিয়া আপুনি কি কৰিছে বহি আছে?
মুখ খন ধুই পেলাই
বতৰ কেনেকুৱা?
অ' তামাম গৰম অও আজি এই ভীষণ গৰম মানে। সেই গেলেপা গৰম আও! অ' আজি তাকে শুব পৰাই নাযাব নেকি, ফেনৰ বতাহে একো কামেই দিয়া নাই দেখোন।
আমাৰ এইফালে কিন্তু ইমান গৰম নাই কিন্তু।
আমাৰ কালি আছিল তেনেকুৱা ভাল আছিল বতৰটো কালি যোৱাকালি।
অঁ।
এই আজি একে থাকিবই পৰা নাই গৰমত।
এই গৰমটোতো আৰু এনেও বহুত বেছিয়ে হৈছে বাৰু যিয়ে নহওক। আৰু বৰষুণতো কৰি থাকে নহয়।
উম।
বৰষুণ কিমান বৰষুণ দিছে। বাপৰে বাপ অও! এতিয়া মানে একে বানপানীৰ নিচিনা হৈ গৈছে ন জেগাই জেগাই। বৰ দিগদাৰ সমস্যা। হম! হৈছে হৈছে, সেইদিনাখন দেখিছো
উম।
ধুবুৰী চাইডে কোনোবা চাইডে নে পানী ৰাস্তাৰ ওপৰেদি পাৰ হৈ গৈ আছে নহয়। দেখুৱাইছিলে।
ইছ ৰাম! আৰু অৰুণাচলতটো এতিয়া হেৰি হৈছে ন গম পোৱা নাই?
অ' অ'।
উম, কিবা হেৰিটো খুলি দিছে যে। বহুত
সেইটো কাৰণে আৰু এই কাজিৰঙাখনো গোটেই পানী হৈছে চাগে।
কাজিৰঙাটোতো হ'ব ন, কাজিৰঙাত এতিয়া হয় ন?
অ' জীৱ-জন্তু
ইচ ইচ ইচ বৰ বেয়া লাগে দেই জীৱ-জন্তু সোপা সেই তেনেকে পানী হ'লে চব ৰাস্তালৈ উঠি উঠি আহে। কতে যে গাড়ীয়ে নাইট চুপাৰ বিলাকে বৰ দুখ লাগে কেতিয়াবা একদম ৰাস্তাতে হেৰি কৰি থৈ যায় নহয়।
সিহঁতি এতিয়া ৰখিব নোৱাৰে ন। আৰু আজি আজিকালি অকমান ভাল হৈছে মানে এই এ হেৰিটো স্পীড লিমিটটো দি দিছে নহয়। কেমেৰা থাকে যে আপোনাৰ লগালগ মেছেজ আহি যায় নহয়, পইচা কাটি দিয়ে।
অ'।
গতিকে সেইটো কাৰণে অকমান যেনিবা সাৱধান হয়। উম!
সচাঁকে কৈছো।
না আপুনি স্পীডত গ'লে দুহেজাৰকে কাটে হ'বলা, দুহেজাৰকে নে কিমানকে কাটে হ'বলা।
দুহেজাৰকে কাটে ন? নাই নাই ভালে কৰিছে। কিমান জীৱ-জন্তু মৰি বাও আগৰ সময়ছোৱাত তুমি চিন্তা কৰা। উম গাড়ীয়ে খুন্দিয়াই থৈ গুচি যায় সৰু নাই হৰিণেই হওক কিবা-কিবি হওক।
উম আৰু এই পানী হোৱাৰ লগে লগে গম পায় নাই এতিয়া এই মানুহ বিলাকৰ মানে উ বাগানৰ মাজত কবাৰ মাজত সোমাই যায় নহয় হাতীবিলাকো যায়গে বাঘো যায়গে তেনেকে।
অ' অ'। অ' হাতীও আহে বাঘো আহে ন' ইচ।
এইটোতো বহুত ডাঙৰ সমস্যা। মই এদিনটো আপুনি বিশ্বাস কৰক মানে দেই
উম।
আমি মানে বহি আছো বাঁহৰ তলত আমাৰ অৰিজিনেল ঘৰৰ আও। বাঁহৰ তলত বহি আছো আৰু একদম মস্ত একেবাৰে একেবাৰে হৰিণ এটা একেবাৰে জাপ মাৰি মাৰি আমাক ওচৰেদিয়ে
আই ঐ দেহি অ' তোমালোকৰ সেই এটা চাইডে সেইফালে পৰে ন' কাজিৰঙা অ' বুজিছো।
মাৰি মাৰিয়ে গুচি গ'ল। উ কিন্তু বাৰুকে সেইটো যেনিবা উদ্ধাৰ কৰিলে দেই এইটো যেনিবা মানুহে নামাৰিলে আৰু মানুহেটো মাৰিব
মানুহে পালে ই ৰাম আমাৰ মানুহবোৰ বৰ বেয়া ন।
উম। এতিয়া আমাৰ তাত যেনিবা এটা কথা আছে। এই আমাৰ নাগ শংকৰ মন্দিৰ ভাগ আছে নহয়। আপুনি শুনিছেনে নাই নাজানো।
শুনিছো অ' ৰ'বা ৰ'বা তোমালোকৰ ফালে তোমালোকৰ ওচৰত হয় ন।
অ' আমাৰ ঘৰৰ ওচৰতে অৰিজিনেল ঘৰৰ
কিন্তু যাব পৰা নাই বাৰু।
অ' হয় মানে। মন্দিৰ ভাগতো বহুত আগৰে আমাৰ আইতাই কোৱা মতে কোনোবাই দিছিলে, বনাইছিলে মানে দেই।
বহুত পুৰণা ন' মেইনলি কিহৰ মন্দিৰ বাৰু, শিৱ মন্দিৰ হয়।
শিৱ মন্দিৰ। নাগংকৰ আৰু তাত মানে ভিতৰত এটা পুখুৰী আছে। মানে পুখুৰী বুলি নকও অকনমান মানে পুখুৰী আৰু সৰুসুৰা এটা যেনেকে চুইমিং পুল থাকে।
অ'।
সেইটো যেনিবা বহুত দ কিমান দ ভিতৰত সেইটো মই নাজানো দেই। সেইটো বহুত দ বুলি শুনিছো আমি নাজানো কিন্তু সেই ভিতৰৰ পুখুৰীতো পানী কেতিয়াও নুশুকাই কিন্তু। আৰু বাহিৰতো এটা পুখুৰী আছে ভিতৰ পুখুৰীটোৰ পৰা বাহিৰৰ পুখুৰী পুখুৰীটোলৈ এটা ৰাস্তা আছে বুলি কয় মানে পানী গতিকে আৰু কাছ মানে অত্যন্ত কাছ। আমাৰ পৰাপক্ষত সেইফালে কাছ ওলালে মানুহে নাখায়। কাৰণ সেয়া মন্দিৰৰ কাছ হয় মন্দিৰত থৈ আহেগে বা কিবা কোনোবাই যদি তাতে বদমাচি কৰি খাইছে সেইটো পিছৰ কথা। অ'। মানে ধৰক মনে মনে খাইছে বা কিবা কৰি খাইছে কিন্তু সচৰাচৰ নাখায়।
উম।
উ কৰা কাৰণ মন্দিৰ ভাগ মানে বহুত হে নাম থকা মন্দিৰ। টো
অ, নাই-নাই শুনিছো মই দেই যোৱা নাই যদিও
অঁ', আৰু তা'ত এটা তা'ত- এটা মাছ আছে ৰৌ মাছ নে শাল মাছ বুলি কৈছিলে, শাল মাছ নেকি। বহুত বছৰ হ'ল কিন্তু- আপুনি ডাঙৰ মাছৰ চাইজ দেখিলে আপুনি গম পাব কিমান ডাঙৰ-ডাঙৰ। আৰু তা'ত মানে সোণৰ ফুলি পিন্ধাই-পিন্ধাই থোৱা এটা মাছো আছে।
হয় নেকি? কোনে দিছে, পিন্ধাইছিলে?
সেইটো-সেইটো কিমান বছৰ আগৰ কথা নাজানো। সেইটো চবেই জানে, কিন্তু হয়তো কোনে দেখিছে- নাজানো, মইতো দেখা নাই মানুহে কোৱা কথা, কিন্তু সেইটো শুনিছো আছে। বহুতে কয়। উম' সোণৰ ফুলি মানে সোণৰ কিবা এটা পিন্ধাই থোৱা আছে এটা মাছৰ বোলে।
আচৰিত কথা।
আচৰিত কথা, আৰু তা'ত কাছ যে মানুহেতো আজিলৈকে- অ', কামুৰিলে মানুহক লৈ যোৱা নাই। কিন্তু তথাপিও- এই এ' হেৰি এওঁলোকৰ মূৰটোত এনেকে চুব পাৰে, বহুত ডাঙৰ-ডাঙৰ কাছ আছে।
উম।
এতিয়া মানে পানী শুকাই গ'লেতো এনেকে পাৰ চাইডে পাৰতে এনেকে ৰখি-ৰখি থাকে বাৰু ৰ'দ- দি-দি বাৰু। ঠাণ্ডা দিনত তেনেকে ৰ'দাই থাকে, গা ৰ'দাই থাকে। এতিয়াতো পানী ঢেৰ হৈ গ'ল বাৰু। ত- থাপিও, হ'লেও এতিয়া ঠাণ্ডা দিনত পানী ঢেৰ হ'লে মানে ওলাই আহে ৰাতিটো চাই- থাকিব নোৱাৰে ন' মানুহে।
কেই'লে নহয় নো?
এতিয়া কোনফালে কলৈ গুচি যায়, কিন্তু পৰাপক্ষত মানুহে সেয়া কাছ একদম নাখায়। ওচৰে-পাজৰে মানুহখিনি তো কিন্তু কোনো কাৰণতে নাখায়েই। অ', জানে মানে সেইখিনি ইয়াতে তো চবেই জানে।
উম।
গতিকে কাছতো নি পেলাই আকৌ তা'ত থৈ আহেগে, চমজাই থৈ আহেগে।
উম-উম, সেই মন্দিৰৰ হ'ব ছাগে আৰু।
মন্দিৰৰে হ'ব আৰু ওচৰে-পাজৰে ঘূৰি ফুৰা আৰু বহুত ডাঙৰ-ডাঙৰ কাছ আছে মানে। বহুত ডাঙৰ মানে ও-ওজন চাগে কিমান- পঞ্চাছ, ষাঠি কেজিৰ ওজনৰো আছে নেকি ঠিক নাই খুব বেছি। বা-শ-ত্ৰিশ, চল্লিশ কেজিৰ ওজনৰ।
অ', ভগৱানে কৰা'লে যাব লাগিব এদিন।
অঁ', যাব। এতিয়া বাৰু ধুনীয়াক কে বনালে। এতিয়া বিবাহ ভৱন এটাও তা'ত বনাই থোৱা আছে। আগতে মানে মানুহ বিলাক- কে তা'ত বিয়া পাতে, এতিয়াও পাতে বাৰু। অঁ', -সেইটো বাৰু, এতিয়াও মানুহে বিয়া পাতে তা'ত বিয়া বাৰু মানে তা'ত পাতিব পাৰে এনেকে। এদিনীয়াকে মানে ধৰক, এনেই বিবাহ ভৱন তা'ত আপুনি- কিমান পইচা দিব লাগে? তা'ত ধৰক তেনেকে পইচা দিব নালাগে ইমানকে, অঁ',। অকণ কমতো হৈ যায়।
উম।
তেনেকুৱা মানে। পইচা দিব লাগে, কিন্তু কমত হয় আৰু।
হুম, তোমালোকৰ পৰা কিমান দূৰ হ'ব?
আমাৰ পৰা ধৰক ন' কিলোমিটাৰ মান। আঠ, ন অ', নহয়, মে-মন্দিৰ ভাগলৈ মোৰ মতে ছয়, সাত মান হ'ব লাগে। তিনি অ', তেনেকুৱাই হ'ব ছয়, সাতে
উম।
গতিকে বহুত মহত্ব থকা মন্দিৰ বুলিও কয় আৰু।
আচৰিত লাগে দেই।
আৰু অ', যায় মানুহ যায়, এতিয়া মে-মেলা চেলা হৈ থাকে নহয়, তাতো। মানে শিৱৰাত্ৰিতো বহুত ডাঙৰ মেলা হয়, বহুত ডাঙৰ মেলা হয়, আৰু তাত আৰু এনেও
শিৱৰাত্ৰিত ন?
অ', শিৱৰা তিত বহুত ডাঙৰ মেলা হয়, আৰু ধুনীয়াকে পাতেও উম। চাফ চিকুণ কৰিও ৰাখে বাৰু।
উম, এনেকুৱা মন্দিৰ আচলতে চাবলৈ মন যায়।
অ', তাতো মানে আগতে কি হয়, মানে এতিয়া এই আগতে আ আকৌ বহুত ডাঙৰ কথা আছিলে, তাত ধুনীয়াকে পহু, চহু চব আছিলে, অজগৰ আ ছিলে শহাপহু আছিলে, হৰিণা আছিলে।
উম।
কি হ'ল নাজানোঁ, বেমাৰ হৈ কিবা হৈছিলে নেকি, তাৰপিছত মানে সেয়া চব উম, মানে লৈ গ'লগে কাজিৰ কি হেৰিলে যুলে লৈ আহিলে এইফালে চিৰিয়াখানালে। উম, সেয়া আৰু
উম।
আপুনি পাৰিলে যাব কেতিয়াবা।
নাই, নাই যাব লাগিব ৰ'বা শুনিও আছোঁ বাৰু মন্দিৰভাগৰ কথা।
অ'।
মই তোমালোকৰ ইমান ওচৰতে বুলি ভাবাও নাছিলোঁ বাৰু।
অ'। আপুনি এনে কাজিৰঙালে আহিছেনে চাবলে?
গৈছোঁ, গৈছোঁ কাজিৰঙা ভিতৰতো সোমাইছোঁ বাৰু।
আমিহে সোমোৱা হোৱা নাই, কেনেকুৱা লাগে?
কিয় বেয়া লাগিব বাৰু, বিশ্বৰ ঐতিহ্যস্থলী বুলি পেলাই স্বীকৃতি দিছে ন। গতিকে সেইটো এৰিয়া কেনেকুৱা এৰিয়া হ'ব এটা তুমি কল্পনা কৰাচোন।
এনেই ভয় লাগেনে? আপোনালোকে জীপত গৈছ
অ', জীপত গৈছোঁ, ভয়তো লাগিব ন' ভয় লাগি গিব, কিন্তু মানুহ বহুত থাকে বা গাইড আগৰ গাড়ীখনত গাইড গৈছে বন্দুক, চন্দুক লৈ। পাছৰখনতো গাইড মানে, তেনেকে অলপ প্ৰটেকচন দি পেলাই নিয়ে, তেতিয়াৰ দিনত দেই আমি হ'ল নহয় দিন যোৱা।
হয়।
কিন্তু সেই হাতী চাফাৰীতহে মন আছে অকমান চাবলে ভাল লাগে বহুত হাত
হাতী চাফাৰীত বহুত ভি-ভিতৰুৱা জে জেগালৈকে নিয়ে, আৰু এইটোতো এতিয়া বন্ধ কৰি থৈছে কাৰণ পানী হৈছে কাৰণে। কিন্তু হাতী চাফাৰীত ধৰক ৰা তিপুৱা সোনকালে ছটা মান বজাতে নিয়ে হ'বলা।
হাতীত উঠিলে মানে বেছি ভালকৈ দেখা।
বেছি ভালকে দেখা পায় কিন্তু মোৰ ৰিস্ক মোৰ যে ৰিস্ক যেনে লাগে হাতীত। অকণ ঢেৰ যায় বাৰু মানে ইমান একো নাই। কিন্তু হ'লেও ভাবিব গ'লে কাৰণ জীপখন যোনটো জেগালৈ নাযায় হাতীটো সেইফালে যায়। সৰু জেগা এটাটো যাব পাৰে আৰু আজিকালিতো বাঘো দেখিছ। জ এবাৰতোতো বাঘে চোচাও মাৰিছে ন।
উম বা বি মানে ব্ৰিহত বুলি কৈছো আৰু এই এৰিয়াটো।
ডাঙৰ ডাঙৰ ডাঙৰ কাৰণ আমাৰ সেইফিলালেকে আছে যেতিয়া কিমান ডাঙৰ হ'ব লাগিব।
উম।
তথাপিও যে নাতে দেখিছে নে নাই। তথাপিওতো জীৱ জন্তু খিনি নাটে মানে জীৱ জন্তু বাঢ়িছে। আৰু মানুহৰ আচলতে খাবলে নোপোৱা হৈ গৈছে জীৱ জন্তু গছ গছনি কাটি পেলাইছে ন।
এই কি কৰিবা আৰু।
বাৰু বাৰু আপুনি হেৰি এইটো কি বুলি কয় আহিলে ক'ব মোক।
অ ঠিক আছে ঠিক আছে অ ঠিক আছে দিয়া ওলাবা ন। বাৰু হব দিয়া অ।